হাই।
অ' কোৱা?
আজি ভাবিলোঁ কলেজ জীৱনৰ বিষয়ে অলপ কথা পাতো। তোমাৰ কলেজ জীৱন কেনেকুৱা চলি আছে?
মোৰ কলেজ জীৱন এইবাৰ লৈছোহে সেইকাৰণে ইমান গ'ম পোৱা নাই বৰ্তমান এতিয়ালৈকে।
আচ্ছা। মোৰ ভালেই লাগে কলেজত। ঘৰতকৈ অলপ বেছি স্বাধীনতা আছে কিন্তু দায়িত্বও বেছি।
উম। এইবাৰ কোন
হ কোৱা কোৱা?
কৈছোঁ কি তুমি বা কোন চেমত পাইছাগৈ?
মইতো এতিয়া আ, হৈ গ'ল আৰু থাৰ্ড ইয়াৰ, এতিয়া ফৰ্ট ইয়াৰ কৰিম মানে ছেভেন ছেম।
অ'।
তুমি?
মই এইবাৰ ফিফট চেম পামগৈ।
আচ্ছা।
হুম।
তোমাৰ আটাইতকেই প্ৰিয় বিষয়টো কি? কিয় ভাল লাগে এইটো?
আটাইতকৈ প্ৰিয় বিষয় বুলি ক'বলৈ তেনেকে নাই বাৰুতে এতিয়া।
আচ্ছা। মোৰতো মই মানে ভূগোল মেজৰ কৰি আছোঁ ভূগোলত।
উম।
আৰু ফিজিক্সটো মাইনৰ।
অ', অ' মানে তুমি ইচ ন'?
অ' চাইন্স। বি এছ চি কৰি আছোঁ মানে।
উম।
মানে এইটো লৈছোঁ কাৰণ ইয়াৰপৰা বহুত নতুন কথা শিকিবলৈ পাও। সেইকাৰণে ললোঁ আৰু।
গম পাইছোঁ, বাৰ্টডে টো। মোৰ বাৰ তে স্কুল লাইফত, ভূগলটো মোৰ বাৰ টে ফেভৰেট আছিলে ছাবজেক্টটো।
আ।
এতিয়া কলেজত, এইটো বিষয়ে মানে হেৰি নাপালোঁ যে পঢ়াৰ সুবিধা নাপালোতো।
উম।
সেইকাৰণে এতিয়া বৰ্তমান পঢ়া নাই আৰু মাইন' মইয়ো মাইনৰে কৰি থৈছোঁ, বৰ্তমান এতিয়া।
আতচ্ছা। যেতিয়া শিক্ষকজনে সহজকৈ বুজাই তেতিয়া ক্লাছটো বহুত ভাল লাগে আৰু।
উম।
বাকী, কলেজৰ নতুন বন্ধু-বান্ধৱ বন বনাল বনাবলৈ সহজ লাগিছিল নে অলপ সময় লাগিছিল।
নাই, তেনেকুৱা নহয় মানে। মোৰ চব লগৰ বান্ধু- বান্ধৱী মানে তেনেকে মোৰ লগতে একেলগে কলেজ গৈছেটো। ট'।
আ, আটচ্ছা। তেন্তে তোমাৰ ভালেই আৰু।
উম। তাৰ বাবে বাদে মই ইমান হেৰি হোৱা নাই, কঠিন হোৱা নাই সেইবিলাক হেৰি কৰিবলৈ। বন্ধু-বান্ধৱী বনাবলৈ।
অ, মোৰতো বহুত টান লাগিছিল। মানে মই কাকো চিনি পোৱা নাই। তাৰপিছত আ লাহে লাহে মেম বিলাকে আমাৰ চবৰ লগত কথা পাতালে, তাৰ পৰা আমি চবক জানি।
অ', আমাৰ মানে তেনেকে স্কুল লাইফৰ পৰাই চব বন্ধু বান্ধৱী আছিলেতো, তেনেকে গোটেইখিনি এখন কলেজলৈ গ'ল। মানে যোনখিনিৰ লগত মোৰ ভাল আছিলে। সেইকাৰণে মানে আমি ইমান দিগদাৰ প নাপালোঁ, বন্ধু বান্ধৱীৰ ক্ষেত্ৰত বাৰতে।
আৰম্ভণিত কে অলপ লাজ লাগিছিল, কিন্তু এতিয়া লাহে লাহে সকলোৰ লগত চিনাকি হ'ল। না'।
উম। এতিয়া, বাৰতো চবকে কলেজৰ চিনি পাওঁ বৰ্তমান।
হ, মোৰো একেই হৈছিল।
উম।
এতিয়া, বন্ধু বান্ধৱীৰ লগত সময় কটাবলৈ বহুত ভাল লাগে।
অ, কাৰণ কলেজতো নিজৰ- কি কৈছা কোৱা। কি কৈছা কোৱা।
কেণ্টিনত বহি আড্ডা মাৰা, একেলগে টিফিন খোৱা আৰু লাছৰ মাজত ধেমালীবোৰে মোৰ আটাইতকৈ প্ৰিয়।
কলেজ জীৱনত বাওতে দায়িত্বও আহি পৰে। হয় নহয় কোৱাচোন?
হা, সেইটোতো আছেই।
কাৰণ ইস্কুল জীৱনত, কাৰণ নিজৰ সেইমতে ক্লাছটো চব কৰিবই লাগিব ইস্কুল জীৱনত।
হ'।
এতিয়া কলেজত যদি ক্লাছ এটাও তুমি নকৰা, নিজৰ ক্ষতিয়ে হয়গৈ বাও পিছে।
ঠিকে।
হয় নয়টো কথা, কোৱাচোন তুমি।
হয়, হয়, হয়। পৰী পৰীক্ষাৰ সময়ত তুমি কেনেকুৱা পঢ়ি শুন, পঢ়া শুনা কৰা।
পৰীক্ষাৰ সময়ত মানে ক্লাছত যি বুজাই, সেইবিলাক ভালকৈ গুৰুত্ব দিছিলো তাৰপিছত। যি নোট বনাও, তাৰ পআই পঢ়ি পৰীক্ষা দিওঁ বাৰুতে।
অ, মইতো চেষ্টা কৰো আগত কি আৰম্ভ কৰিবলৈ, যদি শেষত অলপ টেনচন হয়, হৈ যায়।
উম।
শেষৰ কেইদিনমান অলপ বেছি পঢ়িব লাগে।
যদি প্ৰথম পৰাই ভালকৈ পঢ়ি অহা হয় তেতিয়া ইমান দিগদাৰ নহয় পিছলৈ।
হা, আমি প্ৰথমত আৰু ক'তে পঢ়ো আৰু।
অ', সেই কলেজ ক'ত পঢ়া হয় আৰু ভালকৈ।
হয়। বাকী কলেজ জীৱনৰ পৰা তুমি কি শিকিছা?
কলেজ জীৱনৰ পৰা মানে তেনেকে একো পোৱা নাই আৰু অলপ বেছি আমাৰ ফ্ৰী থাকে অলপ কলেজ জীৱনত নিজৰ চাইড কিবা এটা কৰিবও পাৰি।
উম।
নিজৰ হাত খৰচ উলিয়াবলৈ।
মইতো সেইটোয়ে শিকিলো সময়ৰ মূল্য আত্মবিশ্বাস কি আৰু নতুন মানুহৰ লগত মিলি চলা।
অ'।
কেৱল নম্বৰ বাবে নহয়, নতুন দক্ষতা শিকাটোও বহুত দৰকাৰ আমাৰ কাৰণে।
উম, সেইটো কৰাটো শিকিবই লাগিব নতুন শিক্ষা নতুন দক্ষতা।
নতুন যদি কিবা সেইটাও শিকিব পাৰি
অ', হয় হয়।
উম, সেইটো হ'লে বেছি মই উৎসুক হওঁ মানে হেৰি নতুন যদি কোনোবাই মোক বস্তুতে শিকাবলৈ বিচাৰে
হা কলেজ শেষ হোৱাৰ পিছত তোমাৰ কি পৰিকল্পনা?
মই এতিয়া কলেজ শেষ হ'লে আই টি আই পঢ়িম বুলি ভাবি থৈছোঁ।
আচ্ছা।
তাৰপিছত কিবা জপ টপ ওলালে তেতিয়া তাত হেৰি এপ্লাই কৰিম যদি পাওঁ তেতিয়া কৰিম আৰু
উম, চেষ্টাতটো কৰি থাকিব লাগিব আমাৰ ন'।
উম, চেষ্টাটো নকৰিলে কেনেকে পাবা তুমি কোৱাচোন সফলতাটো।
হয়।
চেষ্টাতটো মানুহে কৰিবই লাগিব তেতিয়াহে সফলতা পাম বুলি আশা এটা থাকে যদি তুমি চেষ্টা নকৰাই সফলতা পাম বুলি কেনেকে হেৰি কৰিব পাৰিবা?
উম প্ৰথমে পঢ়া সম্পূৰ্ণ কৰি সম্পূৰ্ণ কৰি নিজৰ পচন্দৰ ক্ষেত্ৰত কেৰিয়াৰ কৰিব সেইটোয়েই তো মেইন ন'।
নিজৰ প্ৰ য বিভাগত যেতিয়া তুমি কাম কৰিব পাৰা তেতিয়া তোমাৰ নিজৰে এটা আনন্দ লাগিব।
হয় মোৰো একেই লক্ষ্য।
উম।
লগতে নতুন নতুন দক্ষতা শিকি নিজেক উন্নতি উন্নতি কৰিব বিচাৰো বিচাৰো।
অ'। পিছে তুমি কলেজ জীৱনত যে তাৰপা দিয়ে প্ৰকল্পবিলাক তুমি তেনেকে কেনেকে কৰিছিলা?
হা কি ক'লা?
যোনবিলাক কলেজৰ পৰা এছাইনমেণ্ট দিয়ে
উম।
এইবিলাক কেনেক কৰিছিলে?
এ বহুত টান লাগিছিল বাপৰে কি যে কম পুৰা ভাগৰি পৰিছিলো।
সেইটোৱে তোমাৰ ভূগোলটোতো মেজৰ আছে ন যেতিয়াটো বেছি তোমাৰে পেক হেৰি থাকে। উম, প্ৰেক্টিকেলটো অলপ বেছি থাকে তোমাৰ।
অংকন কৰিব লাগে।
উম। আকৌ যেতিয়া টাইমটো দিয়ে তেতিয়াই আমি জমা দিব লাগে।
হয়।
টাইমৰ খেলি মেলি কৰিলে আকৌ মাস্কটো নিদিয়ে শিক্ষকে।
সেইটোৱে সেইটোৱে টাইমত নিদিলেতো আমাৰ পুৰা ৰিজেক্ট কৰি দিয়ে।
উম। আজিলৈকে বাৰুতে মোৰ তেনেকৈ ৰিজেক্ট কৰি পোৱা নাই। কাৰণ ক্লাছ সম্পূৰ্ণভাৱে কৰিছিলোতো সেইকাৰণে মোৰ গোটেইখিনি থাকিছিলে কি কি কয় কেনে গোটেইখিনি একেবাৰতে জমা দিবলৈ মানে মই সফল হৈছিলো আৰু।
হয়। বাকী সংস্কৃতিক অনুষ্ঠান বা কলেজ ফেষ্টিভেল অংশগ্ৰহণ কৰিবলৈ ভাল পোৱা নেকি?
নাই তেনেকে মানে মই ইমান এইবিলাক সাংস্কৃতিক বিষয়ৰ জড়িত নহয়তো সেইকাৰণে মানে মই ইমান হেৰি জইন মানে হেৰি অংশগ্ৰহণ কৰি পোৱা নাই আজিলৈকে।
হম।
কিন্তু মানে মই চোৱাত বেছি হেৰি আছো আগ্ৰহি আছো।
ঠিকে আছে। এটেণ্ড এটেণ্ড কৰাটো বেছি ভাল এতেণ্ড কৰিব লাগে।
উম, পিছে তুমি এইবিলাকত অংশগ্ৰহণ কৰা নে নাই?
মই তেনেকে কৰা নাই, ফেঁচাৰ্শৰ টাইমত কৰিছিলো। তাৰ পিছত আৰু নহ'ল আৰু।
উম, আমাৰো একেই ফেৰ্চাচৰ টাইমতে যি এবাৰ কৰিছিলো আৰু। চিনিয়ৰবিলাকে মানে সুধিছিলে নাম চাম। তেতিয়াই যি হেৰি কৰা আৰু। তাৰপিছত মানে ইমান হেৰি কৰা নাই আমি আজিলৈকে।
সকলো মিলি কাম কৰাৰ মজাই বেলেগ আমাৰ।
উম, এতিয়া বাৰতে মই হেৰি ফিফ্ চেমত আছো। এতিয়া মানে কলেজৰ পৰা হেৰি ইণ্টাৰ্ণশ্বিপো দিছে। এতিয়া ইণ্টাৰ্ণশ্বিপো কৰিবলগীয়া হৈছে।
অ', তোমাৰ লগতো ইণ্টাৰ্ণশ্বিপো আছে।
অ', মানে এটা নতুন হেৰি হৈ গৈছে আমাৰ। ইণ্টাৰ্ণশ্বিপ কৰি এতিয়া মানে একপক্ষত ভালো লাগে এইফালে হেৰিও থাকে অলপ মানে টেনশনো হৈ থাকে।
হয় খুজি থাকিব লাগে।
উম। ইয়াৰ পিছত বোলে আমাক হেৰি সুধিব ছাৰহঁতে ইণ্টাৰ্ণশ্বিপত কি কৰিলা তোমালোকে।
অ', ৰিপৰ্টো এটা দিব লাগিব তোমালোকৰ।
উম। পিছে তুমি ইণ্ট্ণশ্বিপ ক'ত কৰিছিলা?
মই মোৰ কলেজৰ ওচৰতে এটা উমেন আই টি আইট কৰিছিলো মই।
উম।
আমাৰ পোন্ধৰ দিনত দহ দিন নে পোন্ধৰ দিন ইমান টাইমত কৰিব দিছিলে। পাঁচ ঘন্টাকে আমি ক্লাছ কৰিছিলোটো হৈ গ'ল আমাৰ।
অ'।
প্ৰব্লেম হোৱা নাছিল আমাৰ তাতে।
উম, মোৰ বাৰতে এগ্ৰিকালচাৰ মানে যোনটো হেৰি কৃষিৰ লগত জড়িত তাত কৰি আছোঁ এতিয়া বৰ্তমান।
অহ, ভালেই।
কাৰণ আমাৰ যিহেতু দেউতা খেতিয়কেই হয়।
উম।
সেইটো ওপৰত মানে অলপ আৰু অলপ হেতু ওপৰত মানে ওপৰত আৰু অলপ তেতিয়া আমি শিক্ষা ল'ব পাৰোঁ তেতিয়া আমাৰ নিজৰ কাৰণেও ভাল, ঘৰৰ কাৰণেও ভাল হয়।
হয়, হয়, ঠিকেই। যদি কলেজ জীৱনক এটা শব্দত বৰ্ণনা কৰিব লাগে, কি ক'বা তুমি?
এইটো তেনেকে এবাৰতে, মই মানে কব নোৱাৰিমতো এনে মানে কি ক'ম মানে বন্ধু বান্ধৱীৰ লগত টাইমো ধুনীয়া গৈ আছে এতিয়া।
হম।
শিক্ষাটো পাই আছোঁ। মানে মই স্কুল জীৱনকৈ কলেজ জীৱনটোৱে মানে অলপ বেছি ভাল পাইছোঁ।
ঠিকে, স্কলততো আমাৰ ফ্ৰীডম নাছিল।
উম, স্কুলত আমাৰ নিজৰ হেৰিতটো নাথাকে, নিজৰ মানে হেৰি ম তে ক্লাছটো কৰিবই লাগিব এইটো আমাৰ হেৰি থাকেই, কলেজ লাই স্কুলৰ জীৱনত।
হয়। সেইটো মোৰ কাৰণতো এইটো স্মৰণীয় কাৰণ এই সময়ত শিক্ষা বন্ধুত্ব আনন্দ আৰু অভিজ্ঞতা সকলো একেলগেই পোৱা যায়।
উম।
মোৰ বাবে শব্দটো হ'ব শিক্ষা কেৱল কিতাপৰ শিক্ষা নহয়, জীৱনৰ শিক্ষাও।
অহ, জীৱনৰ শিক্ষাও বহুত পাইছোঁ বাৰু তে' কলেজ জীৱনৰ পাই।
হেহে